শুনিছা নে?
শুনিছো শুনিছো শুনিছো।
খবৰ ভাল
এ আছো আও আপোনাৰ ভাল।
অ ভাল ভাল নাথাকি উপায় না ই কাৰণে আছো আৰু কিবা এটা কৰি পেলাই ডিঙি ডি ডিঙিৰে মুৰটো লৈ পেলাই
জলবায়ু প্ৰভাৱ পৰিছে নি
জলবায়ুৰ প্ৰভাৱ একেবাৰে অতিপাত ৰুদ্ৰমূৰ্তি ধৰিছে জলবায়ুয়ে
ত
অঁ এঘাত উস্বস্ত এ ৰুদ্ৰমূতিত আছে জলবায়ু যাকে পাব তাকে খাব তেনেকোৱা এটাকে আছে
খাওঁ খাওঁ
তাকে কি হয়গে এতিয়া এই গৰমত থাকি থাকি কিবা হৈ গৈছে মানুহটো
হম
আমাৰ এইডোখৰ ৰাস্তাটো বনাই আছে ন গম পোৱা নে নোপোৱা।
অহ তোমালোকৰ ৰুমৰ কাষত নে কি
এইদখ আমাৰ মুখৰ আগেদি যোৱা ৰাস্তাটো
অ
যিটো এই আমাৰ মালিকে ঠিকা লৈছে হপাই
বা সেইকাৰণে বিজি আ আজি ইমান ফোন কৰিছো বিজি আছে
অ ব্যস্ত হৈ আছিলে নেকি বহুত
ব্যস্ত আছে ব্যস্ত মানে ব্যস্ত বহুত দেৰি মোৰত আকৌ কৰিছে আৰু মোক।
তুমি কেইবাৰ কৰিলা
মই দুবাৰ
দুবাৰ নধৰিলে
দুবাৰ মানে দুবাৰে ব্যস্ত হৈছিলে পিছত দিনৰবাৰ নিজে কৰিলে বাও মানে নিজে মানে দুই পাঁচ মিনিট মানৰ পিছত কৰিলে
তাকেহে তাৰ মোৰ কথা কিবা কৈছে নি
তুমি যাবাগে তুমি কৈছা ইও যাবাগে নহয় এনেকে বুলি কলে উম অ গম পাও বাৰু। এ অ আহিব বুলি
তাৰপিছত
যে মই কলো অঁ খালী আছে নে কৈছে তোমাৰটো আৰু মোৰতো আছে তোমাৰতো খালী আছে বুলি কলে মোৰটো অ
নাই মোৰ বস্তু খিনি থকাৰ কথা কৈছিলে নাই মোৰ বস্তু খিনি থাকিব বুলি ইয়াত
কোৱা নাই তুমি বস্তুখিনি থৈ আহিবা আৰু মই খিনি মই স্কুটিত নি মালিকক দি থৈ আহিম
অ মানে সেই সেইটো কথা মালিকে কোৱা নাই না মালিকে মোক কৈ কৈছিলে মানে যে তই এনেকে থৈ যাবি যদি বেলেগ আহে কোনোবা উলিয়াই দিম যদি তোৰ মানুহ আহে সি ব্যৱহাৰ কৰিব নহবা বেলেগ যদি আহে তই বেয়া পাবি ন ব্যৱহাৰ কৰিবলৈ দিবলে বোলে সে কাৰণে আমি নি পেলাই এইফালে ছাইডত থৈ দিমগৈ ভালকে তই পিছত ইয়াত নল'লেহি মানে বেলেগক ললেও ত লব পাৰিবি আও মানে লৈ যাবি আম ঘৰৰ পৰা ব তোৰতো তেনেকেই কৈছ সেইকাৰণে তোমাৰ সেই এইটো কি বুলি কয়। বেছি বস্তু নথাকে আলনাডালে বিচনাখনে টেবুল খনে থাকিব আৰু চকীখনন আৰু ফেনখনন
ফেনখনো থাকিব নেকি
অ তাৰপিছত যদি তুমি দায়িত্বটো লোৱা, তেতিয়াহ'লে চিলিণ্ডাৰটো আৰু গেছটো থৈ যাবলৈ আছো মই
অঁ একো নাই দায়িত্ব ল'বলীয়া হৈছেটো
ন নিয়া দায়িত্বটো যদি তুমি লৱা, কাৰণ তুমি বেছি বস্তু আনিবই নালাগে। দেখোন তুমি বিচনা চিচনা আনিব‌ই নালাগে দেখোন তুমি, তুমি মোৰ বিচনাতে হেৰি কৰিব পাৰিবা। বুজি জান না যদি মোৰ গেছটো আছিলে গেছ চিলিণ্ডাৰ এ লৈ যোৱা, তেতিয়াহ'লে তুমি ভৰাই লৈ পেলাই হে কৰি থাকিবা, সৰুটো মানে সৰুটো কথা কৈছো মই ডাঙৰটো
অ সৰুটো থৈ আহিবা অ সৰুটো থৈ আহিব কৈছোঁ তোমাক। সৰুটো থৈ আহিলে মই ভালে পাওঁ।
অ তুমি ভৰাই ল'বা পাঁচ কেজিত। তোমাৰ তুমি যিমান দিন থাকিবা তাতকে বেছিয়ে যাবগে, তাৰপিছত ইয়াৰ পৰা লৈ যাবা আৰু মোক দি দিবাগে।
হ'ব নো
তুমিতো ইয়াত দুমাহ মানে থাকিবা?
মই তোমাক সেনাখনো কৈছো ত সৰুটো থৈ আহিবা পাৰিলে মই এ ব্যৱহাৰ কৰি থাকিম তাৰপিছত তোমাক মই দি দিম লাগিলে। মোৰ ডাঙৰ ডাল আক নানোগে আৰু তাৰপা মানে।
আৰু দাঙৰটোটো ডাঙৰটো তুমি ল'ব পাৰিবা, এতিয়া দাম কমিছে মানে দাম কমিছে। পিছে মানে বুদ্ধিটো গম পাইছে নে মালিকৰ কাৰ্ডত যদি তেনেকে ল'ব পাৰ তেতিয়া কমিয়ে বোলে।
দুমাহৰ কাৰণে কি ল'বা ডাঙৰটো
এইটোৱে সৰুটোৱে ভাল হ'ব।
উম তুমি থৈ আহিবা মই আহোঁতে একেবাৰে লৈ আহিম তোমাক দি দিম।
মই থৈ যাম বাৰু চেষ্টা কৰিম থৈ যাবলে। এতিয়া ই এতিয়া মোৰ ৰুমত বস্তু থৈ যোৱাটো সি একো কাণ খান নিদিয়া হৈ থাকে বোলে, মেছেজওঁ এ মেছেজওঁ নাচাই বোলে ফোনো ৰিচিভ নকৰে। মই বোলো মই অহাৰ পিছত চাগে মই এতিয়া শুনি আছো তুমি আহিবা বোলো হেই এতিয়া সি এইখিনি ৰখা দায়িত্ব লয় নে নলয় এতিয়া?
এই নাই নাই নাই নাই মই সেইটো দায়িত্ব নলও দেই।
এ এইটো মানে শি শিত তোমাৰ অপ ফোন চোন কৰিলে মানে তুমি ডাইৰেক্ট কৈ দিবা মোৰ লগত দুটা থাকিব মই ইমানখিনি বস্তু মই ৰাখিব নোৱাৰো নিজৰ বস্তুহে তুমি ডাইৰেক্ট কৰি দিবা
মই মই নো নোৱাৰো চুন। মই সেইটো মই ল'ব নোৱাৰো কাৰণ মই যাম। দুদিনৰ কাৰণে, মই সেইটো সেইটো দায়িত্ব লৈ পেলাই এনেই বেয়া হ'বলৈ মন নাই ন।
বন্ধকত লৈ থোৱা নিচিনা হ'ব তুমি অহা আমাৰ বুলি ন নাই এতিয়া মোৰ ইয়াত থৈ গৈছে এতিয়া মোৰ ইয়াত থৈ গৈছে কাৰণে এই কি হৈছে এনেকৈ মেছেজ নাচাই ফোন নকৰে মোকে কৈছে এ তেতিয়া তোমাক ক'ব তোমাৰ ওচৰত বস্তুটো দায়িত্বতটো থকা নিচিনা হব ন তুমি দায়িত্ব লৈ ৰখা নিচিনা।
এ নলও থেত ত মই মই বোলে বেছি দিনৰ পছত এতিয়া বেলেগ কথা, মই বোলে এ বছৰ কাৰণে গৈছো বা ছয়মাহৰ কাৰণে গৈছো থ থব পাৰি। মই দুমাহ কাৰনে যাম যে দুমাহ পাছত কি কৰিম মই এইখিনি?
তেতিয়া এ মই তেতিয়া হ'লে লাইট চাইট বোৰ খুলি নিনিয়ো আৰু তুমি আমাকতো চাগে তাত দিবই, আমি য'ত জিলালে যাম তাততো দিবই। ইয়াৰ পৰা মই খুলি নিনিও আ। এইখিনি মোৰ ভাগ তুমি ব্যৱহাৰ কৰিব পাৰিবা।
তাত অ যদি তুমি ৰুমটো বিচাৰি লোৱাচোন।
তাৰপিছত আমাৰ এই কলিতা ভাগত পোষ্টাৰ হুপাহ ফালি পেলাম নে থৈ যাম তেনেকে?
হ থৈ দিবা আৰু। থৈ দিবা কেলে ফালিব লাগিব।
অ তুমি আকৌ বেয়া পোৱা বা, মই লিখাবোৰ হেৰি কৰিম বাৰু কিন্তু মানে কলিতা ভাগ খিনি।
এই থাকক চব তেনেকে থাকক, একো হেৰি কৰিব নালাগে।
এডোখতে টেবুলখন লগাই দিবা গম পাইছ নে মোৰখন এডোখতেই নহ তুমি টেবুলখন বেলেগৰলে নিনিবা। তেনেকে তুমি বস্তুখিনি আলনাডাল যিদখৰত আছে সেইদখৰতে থাকিব ম সলাই থৈ নাযাওঁ টেুবুলখন জিদখত আছে হেইদখতে থাকিব আৰু বিচনাখন যিদখত আছে সেইদখত থাকিব, আৰু গেছ বস্তু এইফালে উফাই থৈ গুচি যাম চাবিটো মাৰি থৈ গুচি যাম মালিকৰ হাতত দি পেলাই তলাটো মাৰি
অ অকে হৈ যাব।
গম পাইছানে মানে গেছটো আৰু বিচনা চিছনা বোৰ থাকিব ন কোনবাই পটকৈ উঠাই গুচি যাব তাতকৈ মই তলাটো মাৰি থৈ যাম চাবিটো দি থৈ যাম। তুমি আহ পেলাই চাবিটো লগ খুলি লৈ পেলাই সোমাই দিবা।
অ অ মই চাওঁ বাৰু দচ তাৰিখৰ আগত পাৰিলে যাম
আৰু তলা মাৰি থৈ গ'লে দেখোন তুমি যিমান দিনৰ পিছত আহিলেও কথা নাই।
অ হব প বক হেই নাই
দিগদাৰ নাই ন এইখিনি নেফাঁলো আও তেতিয়াহ'লে মই অলপ খালি পেলাই থৈ যাম বুলি ভাবি বেলেগ বস্তু নাই বাৰু ৰৈ ৰৈ বিনালৈ কিবা কিবি এইবিলাকে আছে।
উম।
আমাৰ স্পাইডাৰ ভাই আছে, স্পাইডাৰ ভাই আছে। শেষ বুলিলে শেষ নহয়।
উ সেইবিলাকে আছে নি
অ এক শতাংশ মানে যত যুদ্ধ জিকিবলৈ এক শতাংশ চান মানে চান্সো তোমাৰ বহুত বুলি লিখাটো আছে।
উম
এক শতাংশ চান্স থাকিলেও তুমি মানে জো যুদ্ধ যুজা যে তেতিয়া হ'লেও তুমি জিকাৰ মানে সম্ভাৱনা আছে এক শতাংশটো এইটো হৈছে ন দুহেজাৰ। তেইশ চনত যিখন, এ ঠেলা। আউ আচি যিখন হয় এ হেৰি হৈছিলে। ঠেলাই যে এই যে এ নোৱাৰিলে যে মাৰিব।
আহ
ফটো আউটঅত যে হৈ গুচি গ'ল।
তাকে। তুমি কি টিকেট চিকেট কৰিলা নেকি?
মই কৰিলো অঁ।
কিহত আহিবা?
ৰাতিপুৱা
নহয় নহয় কিহত আহিবা সুধিছোঁ ৰাতি
প্ৰাণজিত প্ৰাণজিত।
আগতীয়াকে পাতিব আকৌ ব বস্তুতো ইমান নায়েই ন আনিবলৈ এতিয়া।
নহয় পাতিছো প কৈছো পাঁচটা ছটা কাৰ্টুন যাব বুলি।
উম কি কৈছে কি কৈছে?
কিবা এটা দিব লাগিব এক
অ এইটো দিব তোমাক কৈছো চোন কিবা দিব লাগিবই। তুমি দিলে এহেতে যিমান নহক লৈ দিব দিব সিহতে ধৰিব।
অ আমাৰ এই দাদা ভাগৰ গাড়ীখন লৈ যাম ইয়াৰ পৰা সেফালে তাৰপিছত লৈ পেলাই ৰখি থাকিমগে সিহঁত গাড়ী আহি পাবহি ডাইৰেক উঠাই দিম আৰু ডাইৰেক গুচি যাম।
আহ।
আৰু আমাৰ ডাঙৰ চিলিণ্ডাৰটো নিব লাগিব, গেছটো নিব লাগিব এইবোৰ মানে সেই জংক পংক। চিলিণ্ডাৰটো বস্তাত নিব লাগিব হয় নে বাৰু?
ডাঙৰ ডাঙৰটো বস্তা লৈ যাব আৰু খালীকে আছে ন। বস্তা নিবা মোক মানে ইয় আবাৰ লখিম মানে আমাৰ ইয়াৰ পৰা নিওঁতে। বস্তা নিবও কৈছিলে মানে, কৈছে কিবা এটাত ঢাকি আনিবা। এই বস্তু নিব নিদিয়ে ন, হে কি নিলো। নিলেই হ'ল, এইবোৰ বস্তু নিব নিদিয়ে ন গাড়ীত।
হৈছে হৈছে হৈছে।
এ তোমাৰ সেই ভত অলপ গেছ থাকিলে নিদিয়ে এনে খালিটো দিয়ে। গেছ থকাটো যদি ফুটি যাবলৈ হয় চব চেছ।
মইতো তেনেকেই লৈ আহিছিলো, উম আধা আছিলেই তেনেকেই চলিছো দেখোন ক তোমাৰ আমাৰ।
মানে যদি গাড়ীখন যদি বাই চানস মানে ঘপককে যদি জুই চুই লাগি যায় প্ৰথম দায়িত্ব হ'ব যে তুমি দৈ গলে চিলিণ্ডাৰটো উলিয়াও গে। যদি বোলে সেইটো পাহৰিলা শেষ আৰু।
হ, নিজৰ লগতে চব যাব।
চব মানে ওচৰে পাজৰে যিমান খিনি লাগিব।
হে হে হে গাড়ী নে?
উম, গাড়ী মানুহৰ ঘৰ।
উম।
আন সেই সেইটো বস্তু ফুটি যোৱাৰ লগে লগে বাকী তোমাৰ টেংকি চেংকীবোৰ ব্লাস্ত হৈ যাব নহয়। সেইটো
এ বহুত বহুত, কিন্তু আচলতে নিব নালাগে আৰু অকমান পইচা যত লৈ যায় গাড়ীও লাগিলে। এ ময়ে চোৱা মোৰ বস্তুটো লৈ আহিলে কিন্তু আনিবতো নালাগে আচলতে।
এ এইটো বহুত হেৰি হয় কাৰণ বাকী ওপৰত বহি শুই যোৱা কেইটাইটো একো গম নাপায়।
আহ হা আৰু বাকীটো কোনো গম নাপায় ন। বাকীতো কোনো গম নাপায় যে তাত যে এটা চিলিণ্ডাৰ
সেইটো যে শুই যাব যে সি যে সি গমেই নাপাব মই শুয়ে আছো নে খায়ে পালো নে আছোয়ে নে ইয়াত গলো? ই শব্দটোৰ শব্দটো নুশুনিব ই শুই থাকোঁতেই যাব, হি হি হি হি। সি চকু নেমেলিবই। কি গমেই নাপাই তাৰ মানে মগজুতে ইমানখিনি কিয়াৰ নকৰিবগে।
সপোন বুলিয়ে ভাবি গুচি যাব।
হি হি হি হি হি এই পৃথিৱী পৰা। তাকে।
উম।
এ শকতকে ল'ৰাটো ইয়াতে থাকিব ন? তোমাক আগতে তুমি থকাটোত? তুমি মূৰটোত থাকিবা ভাল হ'ব তোমাৰ।
উম। সে তাক মই তাক কৈছো ম মইটো তাতে থাকিম ই ক'ত থাকে এতিয়া, তাকতো কৈছো হ'ব বুলি কৈছে।
সি যদি পচন্দ কৰে নহলে তুমি দুমাহ থাকিবা ইয়াতে থাকা।
উম বাৰু তাতে থাকিম ন মোৰ মত একো নাই সি তাৰ আগত তাৰ কথা মতে কৈছো ই যদি থাকে, থাকিম বুলি কৈছে বাৰু।
তুমি ৰেপিডৰ এখন বুক কৰিলোৱা ইয়াৰ পৰা মই পৰীক্ষা কেইদিন মই যিদিনাখনৰ পৰা- বাইকখন বেছি দিলোঁ সেইদিনাখন পা মই গাড়ীত টমটমত নগলুৱে অকল ৰেপিডতে গ'লোঁ যাওঁতেনে চলি টকা আহোতে চল্লিশ
পৰীক্ষাই আছে পৰীক্ষাত ৰেপিডত যাব পাৰি একো নাই। অ ইমান ওলাই মেলি নাযাও ন এতিয়া এইবাৰো অকল পৰীক্ষাৰ কাৰণে যাম এনেতো এনেই ফুৰিব চুৰিব নাযাওঁ।
এমাই কিতাপখন লাগিব নি মোক লাগিব বাও ইয়াৰ পিছবাৰলে পঢ়িব লাগিব আৰু খন ভালকে মনত ৰাখি থৈছো আউ
মৰুা যায় কিনে মই সেইটোও নাপাওঁ তাপা নাপাওঁ।
উ তাকে
সেইখন পঢ়িবলৈ মাথাটো বেয়া খ ভে কাম নাই।
উহু
সেইখন পঢ়া বাহিৰে
বাকী কেইটা পক্ষৰ ধ্বংসই হ'ব।
উম সেইখন পঢ়োতে পঢ়োতে মই বোৱা হ'মগৈ দা়ড়ি চুলি পকি যাবগৈ। পঢ়ি থাকোতে তাইক কমা।
বোলে কি হ'ল বোলে কিতাপত- বোলে কিতাপ পঢি পঢ়ি ৰিজছ পাগল হৈ গ'ল আমুক বোলে পাগল গ'ল, তাকেহে ভাল হ'ব নিউজ তটো চাই ভাল পা